হেল্ল' কি কৰি আছ
এ এনেই আছো তই
আছই নাই ভাত খালি নাই
খালো তই খালি
খালো কিহে খালি।
ভাতটো দালি ভাজি তই।
মই দালি ভাজি মাছ।
আহ কি হে ঘৰত মানুহ আছে নাই। চাপৰ অকণ দেৰিকে।
কটা আছে বাহ।
অ, সেই কলেজ। বন্ধু নহয় ইন্দ্ৰাণজীব হ'ল নাই?
অ ইণ্টাৰ্ণশ্বিপ হ'ল আমাৰ হেৰিয়তে মে' মাহতে হ'ল।
অ কি আছিলে তু কি লৈছিলি
মই টিচিং লৈছিলোঁ।
স্কুলত কৰি দিম। মোৰ হৈ আছে, হোৱা হেৰি কমপ্লিট হোৱা নাই আমাৰ মানে হেৰি কি বুলি কয়। আগুষ্ট, আগষ্ট নোখোলে মানে কলেজ ডিপাৰ্টমেণ্ট আমাৰ। চেঞ্জ কৰিছে যে, তাৰপৰা ৰিপৰ্ট চিপৰ্ট অকমান দেৰিকে বনালেও হ'ব বুলি ক'লে। এতিয় জমা দিব নালাগে মানে, ভাইবা সাইভা বা এতিয়াই দিব নালাগে মানে।
অ, আমাৰো সেই আগষ্ট এক তাৰিখৰ পৰা কলেজ খুলিব মই সেই স্কুলতে কৰিলো এখন গৰু বন্ধু। কথা মিকিছকেইত।
হেৰি কি বুলি কয় কেইদিন কৰিলি।
মই বিশ দিন কৰিছিলোঁ।
বিশছ দিন।
অ, ৰিপৰ্ট। আমাৰ হেয়তে ললে মে মাহতে ললে।
অ ভাইবা ভাইবা কি সুধিছিলে?
ভাইবা ভাইাবাত সুধিলে মোৰ নিজৰ নামটোও সুধিলে তাৰপিছত ক'ত। কৰিছিলো তাৰপিছতে ষ্টুডেন্ট কিমান, টিচাৰ কিমান সেয়া আছে সুধিলে তাৰপিছতে কি কি। পঢ়ালো, প্ৰতেকটো চাবজেক্টত কি কি বিষ মানে এটা এটা ইউনিট থাকে ন। কি উনে দ। সেইখিনি মানে সুধিলে সেইখিনি কলো, সেনেকে।
কৰি কেনেকুৱা লাগিলে?
ভালেই লাগিলে তোৰ কেনেকুৱা লাগিছে?
ভালেই লাগিছে বাৰু, ল'ৰা ছোৱালী কম এখন। স্কুলত, মই যোনখনৰত কৰি আছোঁ ল'ৰা ছোৱালী বেছি নাই।
অ, মইো যোনখনত কৰি আছিলো সেইখনত ইমান বেছি।
আজিকালি চৰকাৰী স্কুল বিলাকৰ লছিলেই নাই চব প্ৰাইভেটত দিছে যে।
উম।
এই, আজিকালি মানে এটা সময় আৰু দুই তিনি বছৰ পিছত চৰকাৰী স্কুল উঠিবই। এল পি স্কুললৈকে উঠিবই চাগে।
এতিয়া চব প্ৰাইভেট স্কুলতেহে যায়।
অ, নায়েই নহয় আৰু আমাৰ ঘৰৰ ওচৰ কেইবাখনো উঠিলে।
অঁ।
তো উঠাইে দিব। উম তোৰ মাইনৰ কি আছিলে?
মোৰ মাইন ছ'চিয়'লজি।
অ, মেজৰ হেৰি। কেনেকুৱা পাইছ? মেজৰ কেনে মানে পেপাৰ কেইখন কেনেকুৱা পাইছ।
ভালেই যোৱা পেপাৰীখন ইমান বেয়া নহয়।
কি কি পেপাৰ চাৰিখনত মানে নামকেইটা?
প্ৰাক স্বাধীনকালীন ভাৰতৰ শিক্ষা, তাৰপিছত হেৰি এখন প্ৰযুক্তিবিদ্যা এখন তাৰপিছতে এখন পৰি পৰিমাপন আৰু পৰিসংখ্যা, আৰু এখন কি আছিলে পাহৰি গলো।
চাৰিখন আছিলে।
প্ৰেজেন প্ৰেজেণ্টেশচন দিব দিয়ে নিদিয়ে?
আমাৰ সেনেকে প্ৰেজেনটেচন দিব নিদিয়ে বাৰু। কিন্তু এই হেৰি কৰিব দিয়ে এইটো কি বুলি কয় এনেকে এচাইনমেন্ট কৰিব দিয়ে তাৰপিছতে সেইটোৰ ওপৰত অলপমান তে তে প্ৰেজেনটেচন টাইপত নলয় আৰু।
অ আমাৰ পেপাৰ দুখন দুখন ৰিচাৰ্জৰ ওপৰত এখন থিংকাৰ আৰু এখন মানে হেৰি আও তোৰ কিবা এখন পাহৰিলো মানে এই সেই জনবসতি সেনকুৱা। এখন থিংকাৰ হয় গুড থিংকাৰখন মই একদম বেয়া পাওঁ আউ দুখন ৰিচাৰ্জ হয়।
আমাৰ এখন এই যোনখন পাক স্বাধীন কালীনখন এখন হিষ্ট্ৰি টাইপৰ হয়। বাকীখন প্ৰযুক্তিবিদ্যা বাৰু এইবিলাক কম্পিউটাৰ এইবিলাক কেনেকে স্মাৰ্ট ক্লাছ
অ অ মানে সেই এ ইলেক্ট্ৰনিক সেইখিনি মানে?
সেইখিনি কেনেকে কৰে বা অনলাইনত ক্লাছ কৰা তাৰপিছতে মানে ই পাঠশালাৰ পৰা কেন এনেকে ই জানেলিষ্ট সেইবিলাক শিকায় আৰু এখনত অকল অংকন পৰিমাপনৰ সেইখন।
অ আমাও অংক আছে এখনত আমাৰ অং এ ৰিচাৰ্চ পেপাৰ এখনৰ অংকই আছে আও এখন মানে এই তথ্য সৈত মানে কেনেকুৱা শুদ্ধ মানে তথ্য সেইবিলাক আছে আও, এখনতো অংগই আছে।
আমাৰো এখনত অকল অংকই আছে সেইখনত অংকই অকল।
অ এইফালে তহতৰ ঘৰ ফালে গৰম কেনেকুৱা?
গৰম দিছে বহুত দিছে। তহতৰ ফালে?
আমাৰ ফালেও গৰমেই, কিন পানী চানী হৈছে নাই বউষণ দিছিলে নহয়?
পানী বাৰীতেও পানী হৈ গ'ল।
অ আমাৰ এইফেলাই পানী চানী ঢেৰ পানী চানী একদম পুৰা ডুবু ডুবু হৈ হৈছে, হ'লেও গৰম কমা নাই, বষণ দিচে যদিও ঢেৰ গৰম।
অ আমাৰ ইয়াতো ইমানেই গৰমেই দি আছে, আজি ৰ'দতটো নাই যদিও গৰমতটো বহুত বেছি দিছে।
পৰীক্ষা জুনৰ আঠ তাৰিখে হেৰি এই ভাই ভা আছিলে ইণ্টাৰ্ণশ্বিপৰ তেতিয়া খতম আৰু।
অ কেতিয়া খুলিব এক তাৰিখে?
এক তাৰিখে খুলিব।
ফ্ৰেছাৰ্ছ কেতিয়া পাতিব তহঁতক?
আগষ্ট পোন্ধৰ বিছ তাৰিখ মানে পাতে আৰু ডিপাৰ্টমেণ্ট ফেচাৰ্ছ।
অ।
জেনেৰেল ফেচাচ টো দেৰি হ'ব চাগে? চেপ আগষ্টৰ লাষ্টৰ মানলে হয়গে আৰু।
চিংগাৰ তিংগাৰ আহিব নাই?
জানো এইবাৰ কাক মাতে যোৱাবাৰ বিশ্বজিত সোণোৱালক মাতিছিলে।
আহ। আমাৰ বাৰু সোনকালে হয়, আগষ্ট মাহতে ডিপাৰ্টমেণ্ট চিপাৰ্টমেণ্ট পা জেনেৰেল পা আগষ্ট মাহতে শেষ। হৈ যায়, এবাৰ আমাৰ দীপলীনা ডেকা সিয়াৰ কথা আছে কি হয় জানো?
অ চাবলে যাব লাগিব।
অঁ কি কয় নাজানো বাও? আমা আমাৰ বাৰু সোনকালে হয় ফ্ৰেছাৰ্ছ আৰু গৰম সেইখন হয় আগষ্ট মাহত বেছি গৰম হ'ব।
অ বৰ গম পয়গে।
উম। আগষ্ট মাহত সেইকাৰণে মানে বেয়া পাম মই ফ্ৰেচাৰ কাৰনে এইবিলাক পাতিলে অকল সৰস্বতী পূজাটোয়ে ভাল লাগে উম সৰস্বতী পূজাত তে ভাল লাগে গৰমো নাই ঠাণ্ডাও নাই।
সেইটোৱে ভাল লাগে।
উম। এতিয়া ফ্ৰেছাৰ্ছত দিগদাৰ হ'ব গৰম হ'ব এফালে কাপোৰ পিন্ধি যাব নোৱাওঁ। আমাৰ ক এক একদম মানে দিনত কিবা কিবি হ'ব সন্ধিয়া টাইমতহে এইবোৰ চিংগাৰ টিংগাৰ উঠে
হয় আমাৰো যাৱাবা সেনেকুৱাই হ'ল তাৰ পিছত আকৌ ত মানে মানে কলও বেয়া লাগে চব জি ধুনীয়াকে আহে।
আমাৰ সেই হল আক টো কি বুলি কয় এই দিনতে উঠিলে আ তিনটা মান বজাতে উঠিলে চাৰিটা মান বজালে তিনটা বজাততো পূৰা এদম দুপৰীয়া নিচিনা হৈ থাকে। অ তিনটা বজ জলে তিনিটা বজাতে উঠিছে সেই পাঁচটা মান দুঘন্টা মানহে গান গালে পাঁচটা বজালে শেষেই হৈ গল বেলেগ আও এইবোৰ লোকেল চিংগাৰ আছে। অ যোৱা বাৰ হেৰি হেৰি আহিছিলে যে নামটো কিবাতা আছিলে
প্ৰাণদিপ।
ত পান পাৰ পিছত তো সোনকালে আদায় হৈ থাকিলে আমি মই ভাবিছিলো ঘৰৰ পাহে তেতিয়া অহা যোৱা কৰিছিলো মেছত নাছিলো নহয়। ত মইলো মই ক'ৰাত থাকিম থাকিম বুলি ভাবি আছিলো তাপা সোনকালে এদাই হৈ থাকিলে তাপা গুচি আহিলো আৰু উহো জানো ক'লে গল
তাপা আহিবিচোন এদিন আমাৰ ফালে
অ যাব লাগিব ৰহ। আমি চাম আছে নাই খেতি ঘৰতে কৰিব নে এইবা
চব নকয় আধি দিছে আম নাই এইবাৰ এ আম মানে আছিল চব পকী শেষ
অ
এতিয়া কঠাল আছে।
গৰু চৰু আছে নাই তহঁতৰ ঘৰত
আছে গৰু এজনী পোৱালি এটা
অ বা হত কলৈ গ'ল।
বা শুই পেলাই ফোন চাই আছে মাহঁতে এই জানো কি কৰি আছে।
তই,
মই সে এনেই আছিলো ইমান গৰম দিছে বিচি বিচি বহি আছিলো।
তহঁতৰ ঘৰৰ ফালে যাম এই এইগিদিনতে যাম ওলাই
অ আহিবি।
অ এনে ফুৰিবলে যাম ওলাবি ক'বাত
অ যাব লাগিব এদিন।
খাব লাগিব,
অ এদিন খাবলৈ খানাতো খাব পাৰি
অ
সৰুজনী বা গ'ল সেইদিনাখন আহিছিলে নহয় নতুন পাপাক দেখিছিলো সেইদিনাখন দেতাক
অ তহতৰ দাদাও আহিছিলি সিদিনা ঘৰলে।
অ এই বিচা লাগিছিলে হেৰী এ কি বুলি কয় বিচনা চাদৰ লগতে বিচাৰ লগতে শুই, আছে দুদিন
অহ
গাও তলতে বিচা আজি পাইছে
আজি সেই কালি পৰহি আছিলে নেকি
ভাল নহ'ল আজি আকৌ ক'বা হেৰি ক'বা জেগা এটুকুৱালে গৈ পিনে আকৌ জাৰি আনিছে গোটেই ডিঙেয়ে চিঙে হাতে ভুৰিয়ে চবতে লাগিলে তাৰ ভাগৰ এই গোটেই বিচনা বাগৰি আছে বিচা সি যিমানে বাগৰিছে বিচায়ো সিমানে বাগৰিছে
আমাৰ আকৌ সেইদিনা কালি পৰশি ফেৱাৰৱেল আছিলে তা আগদিনাখন পাচ পাঁচটা পয়ত্ৰিশ মানলৈকে কলেজতে আছো
ষ্টেটাছ দেখিছিলো
অ অ হেৰি চাহ মিঠাই তাৰ পাছতে ফ্ৰাইড ৰাইচ খুৱাইছিলো
অ কেইটকাকে তুলি ছিলে?
তোলোতে এনে আশী টকাকে তুলিছিলে, তাৰপাছত তাতে যোন কেইজনী মানে হা
এশ টকা তুলিছিলে বুলি কৈছিলে নহয় বিশ টকাহে কমিলে গে নেকি?
এশ বিশকে তুলিছিলে প্ৰথমে তাৰপিছতে, চবে নিদু নিদু কলে আশী টকাকে তুলিলে, তাৰপা তেনেকে মিলিলেগে আৰু যেনে তেনে। লৈ যোৱা নাই সিদিনা বতৰটো বেয়া আছিলে যে লগৰ এজনী আহিছিলে। তাৰপাছতে তাই তাই গৈ শিমলু গুৰিত তাইক আকৌ এইফালে লৈ গছিলে তাৰপাছত অঁ, আহোতে টমটমত আহিলো
অ, ৰাতি লে ভাত কিহে খাবি? ৰাতিলৈ ভাত কিহে খাবি?
ৰাতিলৈ জানো ভাত কিহে খাওঁ,, তহঁতি?
জানো কি খাই মাছ আছে নেকি আমাৰ।
অ নাজানো কি আনে।
অ পথাৰলৈ নাযাও নহয় তই?
পথাৰলৈ যাব লাগিব।
অহ তাকে হে আৰু বেছি দিন নাই, আৰু এমাহটো পুটুক কে যাবগৈ কলেজ খুলিবই হয়
এ ঘৰত থাকি আমনি লাগি যাব, কি কৈ থাকিম এমাহ
তাকেহে আকৌ খুলিলেও বন্ধ কেতিয়ালৈকে কেতিয়ালৈকে লাগে আকৌ বন্ধ থাকিলেও মানে কেতিয়া খুলে কেতিয়া খুলে লাগে অশান্তি মানে।
আমাৰো বহুত বেয়া দুটা পোন্ধৰ লেকে গেটেই নোখোলে
অ আম এদাই হৈছে আমাৰ ঘৰ ফালে আমেই নাই মানে আছিলে ধেৰ খালে আম এতিয়াএদাই হৈছে আৰু
অ আমাৰ হলেও আমাৰ আছিলে আম জানো এতিয়া আছে নে নাই পিছে পাছফালৰ জোপা কেৰ্কেটুৱায়ে খাই, এইজোপা পোক ধেৰ
অ আজি স্কুলত খালো আম তাৰপিছত ছোৱালীজনী বাৰ্থডে আছিলে। মাকে কিবা ক্ষীৰ ৰ খুৱালে। তাৰ পিছত মই কাইলে কাইলৈ মোৰ বাৰু হয়ে গল সিহঁতৰ কিবা পৰীক্ষা হৈ আছে সেইকাৰণে মানে দেখুৱাবৰ কাৰণে মাতি আছে
অহ সেইদিনা পৰীক্ষা অ টি পি চোৱা হ'লনে
বহী
অহ
হেৰি নে এইটোৰ টেট পৰীক্ষা নে?
পেট পৰীক্ষা
গোটেই ই ভী এছৰ বহিখিনিকে চাবলৈ দিছে, সেইখিনি চাইছো অসমীয়া বহি চাইছো
ক্লাছ ফ'ৰৰ অসমীয়া কিতাপ নাছিলেই দেখোন।
কা
ক্লাছ ফৰ
আছে অসমীয়া।
এ নতুনখন নাপালে এতিয়া ছাৰে পুৰণাখনে দি দিছে।
খন আছে সিহঁতক পৰীক্ষা পাতিছে হ'লও আৰু এবাৰ মানে আমাৰ মই যোনখনত হেৰি কৰিছো সেইখনত মানে হেৰি হৈছে তো ভা তো ভাগৰ এইবোৰ পেপাৰ দিয়া নাই বোৰ্ডট লিখি লিখি দিব লগা হৈছে,, ইমান অশান্তি কালিও লিখি লিখি ভৰি চৰি বিষাই গৈছে, আৰু ল'ৰা ছোৱালী মস্ত গাধ একোৱে নাজানে, এতিয়া ক্লাছ থ্ৰী টু পাবগে এ বি চি ডি নাজানে ক খ নাজানে নামটোৱে নাজানে অসমীয়াাত একো নাজানে মানে এ বি চি ও লিখিব নে চাই চাইও লিখিব নোৱাৰে।
আৰু বৰ্ডত লিখি দিলেও লিখিবও মন নকৰে চিঞৰি থাকে
হ'ব দে